হেল্ল'
হেল্ল' কি কৰি আছা
অ এনেই বাহিৰলে উওলাই আহিছিলো তুমি কি কৰি আছা
অ মই এনেই বহি আছো দিয়া এ হয় চাহ পানী খালানে অ এতিয়া ভাততো দিনৰ কাৰণে মই ভাত বনামেই এতিয়া বনোৱা নাই অ এতিয়া ৰাতিপুৱাতো খালো নাস্তা কৰিলো অ
মই ব অ মই ভাত খালো বাৰু এইমাত্ৰ অলপ আগতে ভাত খালো
আতচ্ছা
অ
অ ইমান কি দিনৰে খালানে ৰাত
নহয় দিনৰ দিনৰে খালো মানে
অ অ ইমান সোনকালে খালা যে দিনৰ
অ অলপ সোনকালে খাইছো, মানে ৰাতিপুৱা নাস্তাটো মানে অ দেৰ একদম ৰাত। তিপুৱাই কৰিছিলো সাতটা মানতে।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
এনে আজি অলপ জল্ডিয়ে খাই দিলো, এটামানতে খাই দিলো আজি।
অঁ অঁ হয় নেকি।
অঁহ।
এতিয়া ৰাতি কেইটাত খাবা।
ৰাতি তোমাৰ অলপ জল্ডিয়ে খাওঁ নটা দচটা মানতে খাওঁ।
অঁহ নটা দচটা মানতে খাম, অঁ আমাৰতটো বাৰটা বাজি যায়। হয় অঁ অঁ হয় দেৰিকে খাব লাগে
হয় নেকি।
অঁ তোমালোকে ইমান সোনকালে খোৱা, উ উঠাও সোনকালে চাগে।
অঁ ৰাতিপুৱা মানে অলপ সোনকালে উঠা যায় সেইকাৰণে সোনকালে খাইকে সোনকালে শুলে মানে। তাত একদম দিগদাৰ, পোৱা নাযায় আৰু। মানে সোনকালে খোৱা যায় তুমি ৰাতিপুৱা কেইটাত উঠা তোমালোকে
আমি ৰাতিপুৱা মানে উঠোতে আঠটা নটা বাজিয়ে যায়।
অ সেইকে দেৰি ভাত খালে মানে উঠিব নোৱাৰি নহয় ৰাতিপুৱা সেইকাৰণে। মানে অলপ জলদিকে ভাত খোৱা যায় আৰু।
হয় ঠিকেই হলা তুমি আৰু আমাৰ সেনেকুৱাই আৰু আগতেতো স্কুল যোৱাৰ। টাইমত সৰুতে আৰু কলেজৰ টাইমতো ৰাতিপ। পুৱাই উঠিছিলো তেতিয়া সোনকালে শুইছিলো আৰু এতিয়া ত এনে ঘৰতে আছো সেইকাৰণে।
হয় নেকি, তেনেকুৱাই ভ মানে।
তুমি মানে স্কুল যোৱাৰ টাইমত কেই কেইটাত উঠিছিলা।
স্কুল যোৱটো মই চাৰে ছয়টা। সাত তা মানত উঠিছিলো। তেতিয়া মানে সৰুতে মানে উঠিবলে মোৰ এলাহ নাযায় আৰু। গৰম দিনততো জল্ডি উঠা যায়, ঠাণ্ডা দিনতো ক'ব নোৱাৰি উঠিবই নোৱাৰি এক একেবাৰে দিগদাৰ পোৱাকে আৰু স্কুলত
ঠাণ্ডা দিনত উঠাই নাযায়। কিন্তু গৰম দিনত উঠিয়ে যেনে গৰম থাকে ন' ৰাতিপুৱাৰ পৰাই তোমাৰ চৰ টা মানৰ পৰাই গৰম দিয়ে সেইকাৰণে।
অঁ হয়। আৰু স্কুলততো ডিচিপ্লিন বোৰ জানাই, ৰাতিপুৱা পাবই লাগে টাইমত।
উম ঠিকেই ক'লা।
স্কুল লাইফত আমাক সেইটোৱেই শিকালে আৰু ডিচিপ্লিনটো।
উম উম হয়, সদায় গৈছিলে নে স্কুল?
অ' মই ডেইলী গৈছিলো, স্কুল যাই ভাল লাগিছিলে সৰুতে।
আচ্ছা। ময়ো গৈছিলো সদায়ে গৈছিলো, স্কুলতো কেতিয়াও মিছ কৰা নাই। সেনেকুৱা হয় ন' তোমাৰ আৰু স্কুলতো যাবই লাগে। হোমৱৰ্কো থাকে ন' স্কুলত, কিমান আ মানে আগতে ইমান হোমৱৰ্কো দিছিলে স্কুলত। এ সেইকাৰণে আৰু হোমৱৰ্ক কৰি দেখাবই লাগে নগ'লে তো নহ
প্ৰজেক্ট চজেক্ট দিছিল নে তোমালোকৰ?
উম উম প্ৰজেক্ট চজেক্ট দিছিলে, ইমান কৰিছো ভাল লাগে ক্লিনিক প্ৰজেক্ট কৰি ভাল লাগে।
কিমান ক্লাছৰ পৰা প্ৰজেক্ট দিবলৈ আৰম্ভ কৰিছিলে?
আমাৰতো আ তোমাৰ এইট নাইনৰ পৰাই দিবলৈ আৰম্ভ কৰিছিলে। তোমাৰ?
হয় হয় অঁ মোৰো নাইন টেনৰ পৰাই দিব আৰম্ভ কৰি
অ' অ', অ' অ' তোমাৰ সৰু থাকোতে দি ছিলে মোৰ ভাল লাগিছিলে মানে সৰু থাকোতে তোমাৰ কিবা কিবি বনাব দিছিলে। তোমাৰ প্ৰজেক্টৰ নিচিনা মানে কিবা কিবি ড্ৰয়িং যে এই পাত চাত চিঙি কিনে ড্ৰয়িং কৰ
এইটোতো মোৰ নাইন নাইন ক্লাছত দিছে। এইট ক্লাছত নাইন ক্লাছত দিছিলে সেইটো, তাৰ বিষ
থাকোতে কৰি ছিলোটো ফাইভ ক্লাছত আছিলো তেতিয়াও কৰিছিলো। সেই পাত চাত কিবা কিবি পাত। বহুত ধৰণৰ পাতবোৰ থাকে ন'?
কিবা দিছিল হয় হয়‌ হয়।
বিষয়ে লিখিব দিয়া নাই, মোক পাঠবোৰ মানে সেনেকুৱা আমাৰ স্কুলত এনেকুৱা কৰিছিলে যে পাতবোৰ মানে ছিঙি কিনে সেইটোত লগাই কিনে এ আঠাত লগাই কিনে তাৰপিছত তাৰে নাম লিখিব দিছিলে মানে, পাতৰ কি নাম হয় সেইটো লিখিব দিছিলে, কি পাত হয়, সেইটোৰ নাম লিখিব দিছিলে। অ মানে যেনেকুৱা কিবা জবাব ফুলৰ পাঠ হ'লে মই তাতে জবাব ফুলৰ পাত বুলি লিখিছিলো, মানে কিবা কিবি বহুত ধৰণৰ আমৰ পাত হ'লে আমৰ পাত কঠঁল পাত এনেকুৱা কৰি লিখি কিনে ড্ৰয়িং কপিত লগাইছিলো, ভাল লাগিছিল তেতিয়া এইটো শুকাই গৈছিলো আৰু ভাল লাগে মানে এনেইত' লগওতে তো এইটো শুকা নাথাকে ন'। শুকোৱাৰ পিছত ভাল লাগে তোমাৰ।
আহ সেইটোতো হয় আৰু অঁ মইতো ক' মই মানে মই ক্লাছ ফাইভৰ থ্ৰীৰ পৰাই মই মানে প্ৰেক্টিকেলবোৰ কম বনাও বনাইছিলোঁ আগতে।
অ' অ' এই কি কয় আগতে যে সৰুতে ঘৰ বনাব দিছিলে কাটুনৰ সেইট
অঁ কাঠ অঁ সেইটো বনাইছিলো, উম নিজম অঁ গ্ৰুপত বনাব দিছিলে তেতিয়া বনাইছিলো গ্ৰুপ মিলিকে বনাইছিলো।
অ' অ'
আৰু মই ক্লাছ ফাইভৰ পৰা তোমাক ক'লো নহয়, মই ফাইভ ক্লাছৰ পৰা তোমাক ক'লো নহয় মই প্ৰেক্টিকেল বনাইছিলো মানে মোৰ দাদা বাইদেউ আছিলে সৰুৰ পৰা মই ড্ৰয়িং কৰাত মানে অলপ ভাল আছিলো আৰু মোক ড্ৰয়িং কৰিব বৰ ভাল লাগিছিলে সিহঁতৰ প্ৰেক্টিকেলত মানে ড্ৰয়িং বোৰ কৰিব দিছিলে ফুলৰ নহ'লে কিবা কিবি হাত চাত তেতিয়া মই ড্ৰয়িং কৰি দিছিলো সে
অ তুমি দাদা আৰু দাদা আৰু এ
বাইদেউহঁতৰ অ প্ৰেকটিকেল বনাই
মানে কৰি দিছিলা তুমি কৰি দিছিলা নেকি?
উম মই নিজে প্ৰেকক্টিকেল বোৰ কৰি দিছিলো।
অ ভালে হয় তোমাৰ এই দা দা বাইদেউটো ডাঙৰ ক্লাছত আছিলে চাগে, তুমি ইমান সৰু থাকোতে বনাই দিলা যে?
উম মোক ভাল লাগিছিলে ড্ৰয়িং কৰিব মানে অ ফৌৰ ফাইভ ক্লাছত বহুত ইচ্ছা আৰু আগ্ৰহ আছিলে ড্ৰয়িং কৰাৰ আৰু কিবা ড্ৰয়িং কৰি দিলে সিহঁতেও ভাল বুলি কয় যে।
অ অ হয় হয়, মইয়ে এবাৰ বনাইছিলো। তোমাৰ মানে আগতে মই কি কৰিছিলো কিবা কিবি কেলেণ্ডাৰত কিবা কিবি চিনাৰিবোৰ থাকে ন। তোমাৰ চিনাৰী থাকে কিবা কিবি সেইটো চাই কিনে আগতে বৰ বনাইছিলো। চাই চাই বনাইছিলো বৰ ভাল লাগিছিলে আগতে মোৰ ড্ৰয়িং ক পিত বহুত সেনেকুৱা আছে তুমি মানে মোৰ ড্ৰয়িং কপি চালে কোনোবাই গমেই পাবা যে সৰু থাকোতে মানে কিবা কিবি চব কেলেণ্ডাৰৰ তোমাৰ সেইটোয়ে বনাইছিলো।
হয় নেকি মই মোৰতো বেছিভাগতো মোৰ ড্ৰয়িং কপিবোৰত প্ৰাকৃতিক দৃশ্য আঁকি ভাল পাইছিলো মই, নদী, পাহাৰ, গছ গছনি।
এইটোতো কম তোমাৰ কমনে আছিল আগতে এ নদী পাহাৰ ঘৰ সেইবোৰে বনাইছিলো আগতে কিন্তু মই অলপ মানে কিবা কিবি মোৰ মাথাত মানে এইটো কি কয় এইটো তোমাৰ কেলেণ্ডাৰৰ পৰা চাই চাই কিনে সেইটো কিবা কিবি বেলেগ বেলেগে বনাইছিলো মই। তোমাৰ কেলেণ্ডাৰত কিবা কিবি থাকে ন, বিল্ডিং থাকে, তোমাৰ কি মানুহৰ চিত্ৰ থাকে এনেকুৱা থাকে ন, কিবাকিবি সেইটো বনাই ছিলো। অহ ভাল লাগিছিলে আগতে ড্ৰয়িং কৰিছিলো আৰু তোমাৰ অ কেতিয়াবা স্কুলত তোমাৰ এ চিত্ৰকলা আমাৰ এ চিত্ৰকলাৰ এক্সাম হৈছিলে, তেতিয়া চিত্ৰকলাৰ দিনত আহ কি আম বনাই লৈ গৈছিলো আম, কল।
অ', তেনেকুৱা মইও বনাই দিছিলো। মোক ঝাৰু বনাই লৈ যাব দিছিলে কলে স্কু লত ঝাৰু বাঁহৰ। অ', ঘৰ ঘৰৰ পৰা নিজে বাঁহ চাহ কাটি আনি ঝাৰু বনাই
অ'। অ', সেনেকুৱা আমাকো দিছিলে কিন্তু আমি বনোৱা নাই। মই মানে এইটো মাটিৰ বেছিকে বনাইছিলো। ঝাৰুটো কিনি লৈ গৈছিলো আমি। ঝাৰুটো কিনি লৈছিলো তাৰপিছত চৰকাৰী স্কুল আছে ন। তোমাৰ এ সেনেকুৱাই দিয়ে, অ অ।
ঝাৰু আৰু নহ'লে পাচি, পাচিটো বনাব নোৱাৰি কিনি লৈ গৈছিলো। ঝাৰুটো খোজোতে মই বাঁহৰ ঝাৰু নিজে হাতে দি বনাইকে লৈ গৈছিলো।
অ' নিজে বনাইছিলা ন?
অ', বাঁহৰ ঝাৰু, ভাল লাগিছিলে। তেতিয়া মানে এনেকুৱা নাছিলে মানে।
টুনৰ ঘৰ বনাইছিলো, কাৰ্টুনৰ ঘৰবোৰ বনাইছিলো ভাল লাগিছিল আৰু তোমাৰ এই শুকান যে তোমাৰ গছৰ যে থাকে ন ঠানি। টোৰ সেইটোত মানে ফুলটো লগাই কাগজৰ ফুল বনাই কিনে, সেইটোত লগাই কিনে সেইটোও লৈ গৈছিলো। গছ বনাই কিনে ভাল লাগিছিল সেইটো অ', এতিয়া মানে স্কুলত গ'লে ভাল লাগে সেইটো সেইবোৰত মানে সজাই কিনে থৈ দিছে স্কুলত। সেনেকুৱা আৰু কেতিয়াবা তোমাৰ এই চিত্ৰকলাৰ দিনত এই টাব-চাপ বনাই কিনে লৈ যাব দিছিলে ন টাব যে নিজে মানে টাব লগাই কিনে ফুল-চুল গছ লগাই কিনে এনেকুৱা
এইটো দিয়া নাই আমাক আৰু ছোৱালীবোৰক দিছিলে আমাক এইটো কি বোলে পাচি লৈ যাব দিছিলে। পাচি নহ'লে ঝাড়ু। নহ'লে কেতিয়াবা উম বেলেগ বেলেগ বস্তুবোৰ দিছিলে। এইবোৰ দিয়া নাছিলে। আৰু আৰু তোমালোক তুমি কেতিয়াবা চিত্ৰকলা প্ৰতিযোগিতা হৈছিল নে স্কুলত? তেতিয়া পুৰস্কাৰ পাইছিলা নে তুমি?
অ', পাইছিলো মই। এবাৰ পাইছিলো তোমাৰ এ স্কুলত জেমেট্ৰি বক্স পাইছিলো আৰু এবাৰ তোমাৰ এই গ্ৰামাৰৰ বুক দিছিলে, মই কি তোমাৰ আৰ্টত মই ভাল কৰিছিলো, তেতিয়া অ অ।
মোৰ মানে আজিলৈকে চিত্ৰকলা প্ৰতিযোগিত বহুত আগ্ৰহ আছিলে, কিন্তু মই আজিলৈকে বহুত অহ তেনেকুৱা চিত্ৰকলা প্ৰতিযোগিতা ভাগ ল'লো, কিন্তু আজিলৈকে মই পুৰস্কাৰতো পোৱাই নাই---একবাৰেই পালো চাৰ্ টিফিকেট পাইছিলো।
অ', অ' মই তোমাৰ চাৰ্টিফিকেটো পাইছিলো, তোমাৰ আৰু এ বুক পাইছিলো এবাৰ। আৰু তোমাৰ এটা কপ- এবাৰ কপি, কলম সেইবোৰ দি কপি, পেঞ্চিল, কলম, লব বৰ সেইবোৰ দিছিলে। আগতেতো সৰু থাকোতে সেই সেইটোৱে দিছিলে ন তোমাক সেইবোৰহে দিছিলে।
উম তেনেকুৱা চিত্ৰকলা প্ৰতিযোগিতাত পাউৰ্টিচিপেট
অ' অ' মই বৰ ভাল পাইছিলো। সেইবোৰত ভাল পাইছিলো আৰু তোমাৰ এ কবিতাৰো এইটো আছিল কবিতাও গাইছিলো, কবিতা কৈছিলো আৰু তোমাৰ কেতিয়াবা কবিতা আৰু কি কয় বা এ গান চানো গাইছিলো
হয় নেকি
আৰু আমাৰতো কেতিয়াবা ডান্সো হৈছিলে সেইটোতো পাৰ্টিচিপেট কৰিছিলো আৰু এবাৰ ফেশ্বন শ্ব হৈছিল মই শাৰী পিন্ধি গৈছিলো সৰু থাকোতে টু ক্লাছত আছিলো তেতিয়া শাৰী পিন্ধি গৈছিলো তোমাৰ সৰুতে শাৰী পিন্ধি ফেশ্বন শো কৰিছিলো
অ শাৰী পিন্ধি গৈছিলা
উম উম
অ ভাল লাগিছিলে চাগে তেতিয়া সময়তো পাহৰিব নোৱাৰে কেতিয়া
এইটো কৰিছিলে নে পাৰ্টিচিপেট সেইটোত কিবা ফেশ্বন শ্ব' হল কিবা কিবি বনিয়ে গান্ধি চান্ধি বনি যাব লাগে ন
নাই তেনেকুৱা মই পাৰ্টিচিপেট আজিলৈকে কৰা নাই
অঁ
মানে মই একবাৰ পাৰ্টিচিপেট আজিলৈকে স্কুল লাইফত মই এনেকুৱা পাৰ্টিচিপেট কৰিয়ে পোৱা নাই
আচ্ছা হয় নেকি
এতিয়া কলেজতো মই তেনেকুৱা কৰা নাই তুমি কৰা নে এতিয়া পাৰটিচিপেট কিবা প্ৰগ্ৰাম চোগ্ৰাম হ'লে।
কৰা নাই, স্কুল লাইফত বহুত কৰিছিলো। স্কুল লাইফত কেতিয়াবা মানে তোমাৰ, কিবা কিবি থাকিলে ডান চানচ কৰিছিলো। তোমাৰ কেতিয়াবা টিচাৰ্ছ ডে হলে, টিচাৰ্ছ ডে আৰু কেতিয়াবা বহুত কিবা কিবি মানে এইটো হল হলেই মানে কৰিছিলো।
অ' তেনেকুৱা খে এনেকুৱা খেল চেল হলে তাতে প্ৰতিযোগিতা কৰিছিলা নে?
অ' কৰিছিলো খেলতো কৰিছিলো বৰ ভাল লাগিছিলে আগতে, খেলত মানে দৌৰাত। কৰিছিলো আৰু তোমাৰ দৌৰা পানী, পাৰ সেইবোৰ খেলিছিলো। অ' আৰু তোমাৰ এ কুট কুটো খেলিছিলো আগতে। ভাল লাগিছিল সেইকাৰণে, অ' অ'।
ক'ব পাৰি আৰু ভাল লগা
উম ' ঠিক আছে দিয়া এইটোৰ বিষয়ত কালি কথা পাতিম দিয়া।
দিয়া ঠিক আছে দিয়া, ধন্যবাদ।